হেল্ল'।
হেল্ল'।
শুনিছা।
অ', শুনিছো, তুমি শুনিছানে।
কি কৰিছা, উম।
কি আছে জানানে।
কি লিখি আছা।
কুৱেছন পেপাৰ, প্ৰশ্ন উত্তৰ
অ'। অ', তোমাৰ নেটৱৰ্কটো অকন বেয়া আছে হ'বলা।
কিয়।
মাজে- মাজে মাততো নহা হৈ গৈছে।
নহয় অলপ দেৰিকে গৈছে মাতটো, অকণ ৰখি দিবা তেতিয়া মোৰ মাতটো ভালকে শুনিবা।
অ', অ'।
আৰু ভণ্টীয়ে কি কৰিছে।
ভণ্টি এনেই আছে, তোমাৰ ভাত বনাব লৈছিলে।
অ'।
মাৰ লগত লাগি দিব
অ'।
উম। তোমালোকৰতো খালাই চাগে।
অ', মই খালো ভাত।
মানে এই তোমাৰ
কথাটো যে ক'ব কৈছিলো ক'লা নে বাৰু? এ অ কৈ দিলা?
অ। পিছত তাই দিগদাৰ হ'ব নহয়। এতিয়া যোৱা আগতে এইখিনি কৰি থোৱা ভাল কামখিনি। উম।
আৰু এইবিলাক অনলাইনৰ কাম সোনকালে কৰিব লাগে। নহ'বা কেতিয়াবা চাৰ্ভাৰ-টাৰ্ভাৰ ডাউন হৈ যায়।
অ, সেইটো হয়। তোমাৰ পৰহিলে চাগে বজাৰ ফালেও যাব লাগিব।
অ, তালে বস্তু কিনিব কাৰণে?
অ, এইবিলাক তুলি, কম্বল, বিচনা চাদৰ
কলেজ কেতিয়া পা হ'ব?
কলেজ তোমাৰ আগষ্ট পা হ'ব। এতিয়াতো জুলাই মাহ বন্ধ দি থৈছে।
উম।
আগষ্ট পা আৰম্ভ হ'ব আও। আকৌ বিচনা এখন চাবলে আছে। বহুত কাম আছে এতিয়াওঁ। তোমাৰ অ, তোমাৰ ৰুমতহে থাকিব।
অ, ৰুমত থাকিব?
উম, তোমাৰ চিলিণ্ডাৰ বাচ চোন, কাপোৰ-কানি, পৰ্দা-চৰ্দা, হু।
হেল্ল'। চিলিণ্ডাৰ কিছুমানে ভাবে এজনী মানুহৰ কাৰণে সৰু চিলিণ্ডাৰটো কিনা কথা হা। কিন্তু সেইটো নিকিনিবা জানানে সেইটো লছ হয়।
উম, হেটো লোকচান হয়।
এটা কাম কৰিবা, ইনেওঁ তাইতো এজনী মানুহ বহুত দিন যাব ন।
তাকে কমচে কম চাৰি মাহমান গুচি যাব এজনী মানুহৰ।
অ, তোমালোকে গৈ চেঞ্জ কৰি আহিলেই হ'ল।
উম।
যদি তেজপুৰত পাই তেতিয়া ক'ত থাকিব?
তেজপুৰ পালে আপোনাৰ এ হেৰি এ কি নাম কন আছিল পাহৰি গ'লো অ তোমাৰ। অ, অ পি জিতে থাকিব তাত থাকিলে। তাত ৰুমত না
অ, তেন্তে এতিয়াই বস্তুখিনি নিকিনা ভাল নেকি ন?
অ তাৰমানে তথাপিও মানে চাই মেলি অহাটো ভাল। কিয়নো বিচনা চাদৰ তুলি-চুলি এইখিনিটো কিনিবই লাগিব।
অ, সেইখিনি সেইখিনি বাও কিনি আনি থব পাৰা।
উ। সেইবিলাক লাগতিয়াল বস্তুখিনি গৈ, অ।
তামানে বাকী বস্তু মোৰ কিনাই হৈছিলে, কিন্তু মোৰ ব্লেংকেট তেতিয়া আমি আহোতে ঠাণ্ডা দিন আছিলে ন।
অ।
ব্লেংকেট, তুলি আকৌ গাৰু সেইবিলাক কিনা নাছিলে। কাঁহী, তাছত ইয়াত আহি আহি মেলি মায়ে মানে নিজে কৈ থাকিলে ইয়াত কিনিম, ইয়াত কিনিম বুলি। তাৰপিছত মায়ে একে ইয়াত জালুকবাৰী নোপোৱালৈকে মায়ে কোৱা নাই নহয় দেউতাও। মও ভাবিছো মায়ে চাগে কৈ মেলি আহিছে। পাম চাগে। মইতো তেতিয়া ভালকে নাজানো ন জালুকবাৰী ফালেনো কি পায়।
অ।
তাৰপিছত সেইফালে তা যেতিয়া মায়ে কৈছে দেউতাও গোটেইখন বিচাই বিচাই দেউতাৰো খং উঠি গৈছে, দো দোকান-চোকান নাই নহয়।
অহ।
অ, কি অৱস্থা জানা? বিচাৰি বিচাৰি কিমান দামত কিনিব লগা হৈছে।
মোৰ তুলিখনত সাতশ লৈছে। কাৰণ সেইখনৰ ওচৰ-পাজৰে দোকান নাই। এখন দোকানে আছে, সিখনক বেছিকে লাগে। তাৰপিছত আকৌ ব্লেংকেটো কিমান দামত কিনিছে। আকৌ এই যে এই যে তি টিন, কাঁহি-চাঁহি সেইবিলাক চব মিল্টনৰ কিনিব লগা হ'ল। কি মিল্টনৰটোত টিফিনত কিমান দাম লয়।
অ।
আৰুটো মোকটো ইমান দৰকাৰো নাই মিল্টনৰ হটকেচৰ। হয় নাই কোৱা।
সেটো হয়।
এতিয়া মোৰ হাতত, অ এতিয়া হাতত আছেই বাও হটকেচটো। কেতিয়াবা মাজে মাজে কিবা থওঁ কিন্তু মানে, তাৰমানে কি হ'ল জানা? তা মানে কি হ'ল জানা? আমাৰ কলেজ পা মানে লিষ্ট এখন দিছিলে। তাৰমানে লিষ্ট এখন দিছিলে মানে সিহঁতি মানে আমাক বহী টাইপৰ এ তা মানে কিতাপ টাইপৰ এখন দিয়ে হা।
অ।
মানে আমাৰ কলেজৰ বিষয়েও লিখা থাকে, লগতে মানে কি কি বস্তু মানে উম এ উম আনিব লাগে সেইবিলাক লিখা থাকে, কিন্তু মানে সিহঁতি কোৱামতেটো নানিলেও হয়, হয় নাই? তাপিছত এই ফাৰহিলে মোলে মেচজ দিছিলে ন। তাছত তাই মোক আকৌ মোক সেইখন দি দিলে লিষ্টখন। এনেই মই দেখা নাছিলো। মই ধ্যানে নাছিলো তাই মোক যেতিয়া লিষ্ট খন দি দিলে আমি মানে ভাবিলো, আমাৰ মাহঁতেও মানে ভাবিলে যে সিহঁতি যেনেকে লিখে তেনেকে আনিব লাগিব। তাত লিখা আছিলে বেদ বেদ কভাৰ চাৰি খন মোক সঁচাকে বেদ কভাৰ চাৰিখন দিছে। তাছত লিখা আছিলে গাৰুৱাৰ দুটা। সেয়াও মোক গাৰুৱাৰ দুটা দিছে। তাছত মানে তাত লিখা আছিলে হেৰি বুলি হা চুৱেটাৰ বুলি। একদম বিচাৰি বিচাৰি চুৱেট টাৰ কিনি আনিলোগে আৰু হা। তাপিছত তাপিছত জানা নে চুৱেটাৰটো আজিলেকে হেই দৰকাৰো নহ'লে, ইমান দাম ভন তোমালোকৰ ভণ্টিয়ে মই গৈ কিনি আনিছিলো। একে চাৰে ছশ লৈছিলে সেইডাল চুৱেটা। তাপিছত মই দুদিন পিন্ধোতেই ভু-ভুৰা উঠি গল।
কোৱা, তামানে কাপোৰটো বেয়া আছিলে।
অ, ইফালে ইমান দামো লৈছিলে কাৰণ আমি সেইটো কালাৰৰ পোৱা নাছিলো মেৰুন কালাৰৰ।
উম, উম।
মোৰ এতিয়াও গাত লাগি যায় ভাবিলে।
অ। তাকেহে।
ব্লাড টেষ্ট কৰিব দিছিলে। আমি ভাবিছো একদম নকৰিলে নহ'ব আও। চবেই বাও কৰা হৈছে, কিন্তু গোটে কিটা নকৰা হেতেনো হয়। মন্ত চন্তচ সেইবিলাকত দামো লয়।
অ।
আমি একে চব কৰি মেলি লগ লৈ গ'লো একদম তানে বাহিৰৰ কিছুমান গৰ্মেন্টত কৰিছো। বাকীখিনিটো চব একে হেৰিয়ে হে প্ৰাইভেট পাই কৰি মেলিও মানে একদম লৈ মেলি গৈছো।
ক'ত কৰিছিলা?
আহিছো মানে। এ নৱজীৱন যে, তা মানে কিছুমান টেষ্ট গহপুৰত সেইখনত নহয় ন।
উম, উম।
চিভিলত সেইকাৰণে বাকীখিনি নবজীৱনত কৰিছিলো।
অ।
তা মানে আমাৰ যদি প্ৰাইভেটত দে দেখোৱা হয় আমাৰ বেছিকে নব জীৱনতে দেখুওৱা হয়। এই মোৰ কাণৰ প্ৰব্লেম হৈছিলে যে এবাৰ।
অ।
তা মানে মেনকে মোৰ কাণত কিবা এটা সোমাই গৈছিলে।
অ।
নহয়, মই তাল মাৰি তাল মাৰি থাকিব লৈছিলে। মই নেদেখো তাৰমানে নুশুনা হৈ গৈছিলো।
অ, কি কমাই গৈছিলে মানে? পোক-চোক নে
এনেকুৱা অ সেই মাখি টাইপৰ, মাখিয়ে আছ ছিলে হ'বলা। তাছত সেই তেতিয়া নৱজীৱনত গৈ চফা কৰা হৈছিলে।
অ, তাৰমানে বেছি দিন থকা হেতেন দিগদাৰে হ'লহেতেন।
অ।
উম।
তাৰপিছত তাৰ আ আজি-কালি সেইটো প্ৰব্লেম নৰ্মেল জানা। দা মোৰ হ পিছ অলপ দিনৰ পিছতে এই কাণত কিবা সোমোৱা।
অ।
মোৰ সোমোৱা অলপ দিনৰ পিছতে আকৌ দেউতাও সোমাইছে।
অ।
তাছত আক' দেউতাইও তাতে নৱজীৱনত গৈয়ে উলিয়াইছ পইচা লয় হা, কিন্তু মানে বৰ ধুনীয়াকে কৰি দিয়ে বাৰু।
আ।
তাছত হা সেইটো কথা শুনাই নহয়। আজিও আমাৰ ছাৰজনে কৈ আছিলে, ছাৰজনেও সেই ক কাণত পানী নে কি সোমালে, গৈ চফা কৰিব গৈ
অ'। আমাৰ দেখোন আমাৰ দেখোন পানী কাণত সোমালে আমাৰ দেখোন নিজে-নিজে ওলাই গুচি আহিল। অ'।
পানী সোমালেও। কেতিয়াবা মানে যেতিয়া কাণখন তাল মাৰি ৰৈ যায় ন, তেতিয়া ডক্টৰৰ ওচৰলে যাব লাগে।
অ', অ'।
আৰু মাজে- মাজে যে, একো বেমাৰ হ'লেও নহ'লেও মাজে মাজে যে কাণৰ চেকাপ, চকুৰ চেকাপ সেইখিনি কৰি থাকিব লাগে জানা।
অ'।
আৰু সেইটো যে যোনটো কাণ যে চফা কৰাটো যে।
অ'।
সেইটো-সিহঁতি চ চফাহে কৰি দিয়ে, বেলেগ একো ট্ৰিটমেণ্ট নিদিয়ে নহয়, পুৰা ডাইৰেক্ট চফা কৰি দিয়ে। আৰু সেইটো চফা যে ইনেও কৰিব লাগে জানা মানুহে। কাৰণ নিজে ইমান ভালকৈও চফা কৰিব নোৱাৰি ন।
ডক্টৰৰ ওচৰলে গৈ এবছৰত এবাৰ হ'লেও নিজে গৈ মানুহে চে ত' মানে চফা কৰি আহিব লাগে।
অ', অ', অ'।
মোৰ অলপ দিনৰ আগত আকৌ মোৰ একদম প্ৰব্লেম হৈছিলে নহয়। কাণখন তাল মাৰি- মাৰি থাকে। অ', এতিয়াও অলপ আছেই, কেলে মানে মই তেতিয়াও আকৌ ভয় খাইছিলো বোলো
চফা কৰিব লগা নহ'লে হ'ল আও বুলি।
অ'।
এতিয়া বাৰু ইমান বেছি পোৱা নাই যদিও, তথাপিতো অলপ-অলপ তাল মাৰিয়ে আছে।
অ'। এ এতিয়া তোমাৰ কাণখন চফা কৰোঁতে যে, সিহঁতে কিবা ঔষধ চৌ কাণৰ ভিতৰত দি লয় নে- নে এনেকে কাণ‌ চফা কৰাদি কাণ চফা কৰি দিওঁ।
তাৰমানে কাণ অ', একদম মিহি মেচিন টাইপ থাকে।
অ'।
সেই মেচিনটো।
অ'।
কিবা মানে পুৰা কাণৰ ভিতৰত সোমাই যায়, তাৰপিছত পুৰা ঘ ঘ-ঘ-ঘ তেনেকুৱা চাউণ্ড ওলাই। কিবা পানীও মাৰে, পানীতে কি মাৰে নাজানো আৰু হা। তাৰ পিছত গোটেই যিমান যি তোমাৰ কাণত থাকিব, চব ওলাই আহে। তিন বাৰ চাৰি বাৰমান চাফা কৰে।
অ', অ'।
নিজে চাই থৈব তাৰ মানে লগত যোৱা মানুহজনে চাই থৈ আহিব পাৰে। পিছত নিজে দেখুৱাইও কি-কি ওলাইছিল। সচাকে বহত লেতেৰা ওলাই যানা?
অ'।
আমি ইমান ভবা নহয় ত আমাৰ কাণত কিমান লেতেৰা আহিব পাৰে।
অ'। অকে
উম।
আমি আমিতো নেদেখুয়ে কি আছে কি নাই ভিতৰত।
সেইটোৱে টো।
সিহঁতেতো কেমেৰা-চেমেৰা সোমোৱাই পেলাই চাই হ'বলা ন? উম, সেইকাৰণে সিহঁতে গম পাই যায়। অ', অ'।
আৰু মানুহৰ কাণ, চকু আক এইবিলাক বস্তু মানে
অ'।
বহুত চেনচিটিভ থাকে। সেইখিনি মানুহে ভালকে ৰাখ অ', সযতনে ৰাখিবই লাগে আৰু মানে সচাকে সেইবিলাক চেক আপ কৰি থাকিব লাগে। এই জানা অলপ যেতিয়া তাৰ মানে
চল্লিশ বছৰৰ ওপৰত হয়, সেই তেনেকুৱা মানুহেটো
হম
আ চকুৰ চকুৰ শেকাপটো কৰিয়ে থাকিব লাগে যাম।
হয়।
কাণ চানৰো লাগে, লগতে মানে চকুৰটো টো একদম কৰি থব লাগে। কিছুমান মানুহে ভাবে মই বহুত দেখিয়ে, মই চব